অ'।
অ'
হেল্ল'
অ, কি কৰিছে?
অ, ' হে- হে - হে- এয়া, অলপ সহায় কৰি দিওঁ বোলো পাকঘৰলৈ আহি
তাকে।
তাকে, কি কৰিছে?
আমাৰ আৰু ৰান্ধনি মানুহ অ' হেৰি না
খানা-পিনা, অ' হে - হে - হে ভাত নে ৰুটি?
ভাতকে বনাইছো দি আছ আৰু কিনো কৰিব এ দিয়া
আ।
নহয় আমাৰ মানে কি, ভাত খোৱা মানুহ এও বুজি-চুজি নাপায়েই, এ, মানুহক দুখ মানুহৰ কামেই আৰু ইয়াত কি কম আৰু।
উম, মাইনাজনী শুলে নেকি, নাই?
নাই খোৱা তিছেহে।
অ', এতিয়াহে উঠিছে।
উম, তোমালোকৰে ভাল আৰু গাভৰু ছোৱালী।
ই হি তাকে কিমান দিনলৈ বা?
যেনেকে ক'লা যে একেবাৰে বিয়া হ'বলৈ ৰেডি আছা যেনই লাগিছে।
হেহেহেহে নহয় অ'। কেনেকুৱা?
তেনেকুৱা লাগে নেকি? আগতে ল'ছালীবোৰে লাজ কে হৈছে আজি কালি নাই নহয় আকৌ।
হা, হা, হা
আজিকালি ল'ৰা-ছোৱালী আকৌ লাজো নালাগে নহ হয়নাই?
এনালাগে নালাগে উ
আজিকালি প্লি
হে
এয়াই হ'ব লৈছ ছোৱালী আউ
উম।
সেটো এ আউ
মাছনে, মাংস, আজি?
আজি তিৰামিছে দিয়া।
মঙলবাৰ ন'।
উম। মঙ্গলবাৰ আগতে নহয়, আমিবাউ মঙগলবাৰে দিনত নাখাওঁ।
অ'।
সোমবাৰেও ভাত নোখোৱা নহয়। মা মা মাছ। নাহয় আউ ৰাতিও তেনে আহামাহা কেটো কেতিয়াবা আলহী আহিলে কাটিছিল আনা হয়, আমাৰ ইমান কথা নাই বাৰু।
আমা আলহী আহিলেও নানে মঙলবাৰে। ভাইটি কাৰণে মানে পালিছ
মন ধৰাটো শনা ন ভাল ব
উম। অৱশ্যে, হনুমান তৃণ
উম, মঙলবাৰটো
ভাল ভাল অ অ, পৰাপক্ষতটো, উ?
আজি খানা কি
কি কৈছে
আজি খানা বোলো কি বনাইছে বা?
সেয়া হেৰি নিৰামিষে বনাব। চব্জি কাটিবলৈ দিছে। ভুল চোল এনেকে মিলাই কাটিব দিছে, কাটি আছোঁ। তু কেতিয়া বাবা ওলাই আছ দেখোন
অ, মই, মই জিকা খাইছোঁ বাৰু, ভুল খোনা আচলতে বজাৰলৈ যোৱা
উম, এই জিকাটো মই ভাল নাপাওঁ। তাৰোনে ভুলটো বেছি ভাল প আমাৰ চবেই
আমাৰ বজাৰ কৰা মানুহ আকৌ ঠিক নহয় যে।
ুলতটো মানে মিঠা লাগে বেছি খাবলৈ
মিঠা লাগে মিঠা লাগে ভোল ভোলটো পুৰি খাইও ভাল লাগে
কুমলীয়া ভুল যে পোৰে যে বৰ
অ' খালি জুইত পুৰাতটো বেছি টেষ্ট আৰু।
জুই এ, চউকাই নাইকিয়া হ'ল আৰু মানুহৰ।
এয়া হ'ল মানুহ
চকে ন অ গেছৰ স্ক চিটি হৈছিল ন মাজত আপোনালোকৰ সেইফালে কেনেকুৱা?
এ স মামা আজি কিমান দিনৰ পিছত আজি পাইছো আমি
হয় নেকি?
অ, আজি পাইছোন মানে কি হয় যদি আজি যি কোনোবাই হেৰি কৰিলে বুক কৰিলে বুক কৰাৰ- যোনদিনাখন- দিব সেইদিনাখনৰ পৰা পঁচিশ দিনৰ পিছতহে পাই মানে।
আচ্ছা দিয়া। প পঁচিশ দিন নে পয়ত্ৰিশ দিন। কি মই ম নিউজতে পাইছিলো দেখোন।
নহয় নহয় পয়ত্ৰিশ দিনটোতো আছে পয়ত্ৰিশ দিনতটো কেতিয়া হয় মানে। এ পয়ত্ৰি পঁচিছ। দিনটো হ'ল এই নৰ্মেল যাৰ মানে এনেই যাৰ উ গেছ থকা মানুহ বা এই পঞ্চল্লিশ দিন নে- কিমান এটা আছিলে নেকি। সেইটো হ'ল এই যে- চৰকাৰী বা ফ্ৰী পাইছিলে যে সেইটো মানে চিংগুল গেছৰ হ'ল পচি পঁচিশ দিন ডাবুল গেছৰ হ'ল, পয়ত্ৰিশ দিন আৰু এই চৰকাৰীটো পোৱাতো পঞ্চল্লিশ দিন আছিলে।
অ'। উম।
কিন্তু মানে সেইটো যিমান অ', বুক কৰাৰ দিয়াৰ পিছৰ পৰাহে সেইটো হিচাব কৰে।
ডা ডাবুলটো কিমান দিন?
ডামোল দাবোলটো পঁয়ত্ৰিশ দিন আছিলে হ'বলা।
পইয়ত্ৰিশ দিন অ'।
তে মানুহৰ বহুত দিগদাৰ হৈ যায় নহয়।
দিগদাৰটো।
কাৰণ উম, গাওঁৰ জেগাত বাৰু গেছ চৌকা ইউজ কৰিব।
উম, আজিকালি দেখোন গাঁওটো দেখোন চৌকা নাইকিয়া হ'ল।
গাওঁতো চৌকা নাই হ'লেও কথাটো কৈছো
ডাঙৰ সমস্যা ন? গেছৰ কাৰণে কি পোৱা যায়?
বহুত
উম।
ন বাকী খিনিৰ কাৰণে বোলো, পাবলৈ চাঞ্চ মানে, গাঁওত যোনখিনি আছে এটলিষ্ট পাবতো পাৰে বিচাৰিলে খৰি দুডালো-
অ', পাৰে পাৰে। সুবিধাটো থাকে ন', চৌকা জ্বলোৱা সুবিধাটো থাকে। চৌকা টোকা জ্বলোৱা সুবিধা থাকে উম, উ, দিগদাৰ তু
আৰু চিনাকি থাকিলে কিছুমানক দিয়েও, আজিকালি আৰু চব আৰু তেনেকুৱাহে।
অৱশ্যে এটা কথা ভাল হৈছে ব্লেকত বেচাটো বন্ধ হৈছে যে। ভালে পাইছো সেইটো অ এনে ইমান।। বেলেগত ইমান ইমান পইচা লৈ পেলাই বেচে নহয়।
মই মানে আচৰিত হৈ গৈছো মোৰ এই চিনাকি বা এগৰাকী আছে।। যিবিলাক মই আপোনাক কৈছিলো- তোমাক মই কৈছিলো চাগে? এ মৰিগাঁৱৰে যে গা অসুস্থ বী।। ঘৰ যে?
অ,।
এমাহ মান গ'ল এমাহ দেৰ মাহ মানে হ'ল ছাগে? মই আজি আচৰিতে হ'লত।। মোলে ফোন কৰিছে মই গম পাই পেলাই? ৰাইজ। কুকাৰতে ইমান দিনে ভাত বনাই খাই আছে।
ওহঁ বাকী বিলাক?
বাকী বিলাকো চব ৰাইচ কুকাৰতে বনাই।
অ', আচ্ছা দাইল চাইলটো বনাব পাৰোঁ বাৰু ৰাইচ কুকাৰত।
কিন্তু ভাজিও বনাই কিন্তু ৰাইচ কুকাৰতটো বহুত টাইম লাগে?
অ টাইম লাগে টাইম লাগে বহুত টাইম লাগে। কাৰেণ্টটো যায়, বহুত কাৰেণ্ট টানেটো। আমাৰ ঘৰত এটা আছিল নহয় আগতে, বেয়া হ'ল বাৰু এতিয়া বহুত বছৰ ব্যৱহাৰ কৰিছিলে।
যিয়ে নহক মানে আৰু আজি।। আজিকালি কম দিন দিয়াৰ কাৰণে মানুহ বিলাকে মানুহক হেল্প নকৰা হ'ল কাৰ্ড নিদিয়া হ'ল
উম।
এইটো প্ৰব্লেম হৈছে।
কি হোৱা কাৰণে।
মানে এই। কম বহুত দিন বহুত দিন থাকে ন বহুত দিন যে বোক কৰাৰ পিছত।। তেতিয়া টো বহুত দিন লাগে মানে মানুহ। এইবিলাককটো দুটা চিলিণ্ডাৰ লাগেই বেছি ভাগক।
অ বুকিঙৰ পাছত মানে বহুত দিন লয় ন সময়টো।
সেইটো কাৰণে মানে মানুহ বিলাকে বেলেগক হেল্প কৰিব নিবিচাৰে।
উম, উম।
হে সিহঁতৰ ইমান দিন নাই মই বুলো কেনেকে কৰিবি আৰু নতুন গেছৰ হেৰিটো কানেকচনটো লবলৈওতো মানুহৰ বহুত পইচা লাগে। সাধাৰণতে মানুহ এঘৰে পটৈকে গেছৰ কাণেকচন,।। পটৈকে ল'ব নোৱাৰে
ক'ত আছা। ইমান অভাৱী মানুহ আছে, নহয়তো বাৰু
এতিয়া আৰু কি কৰে, মোৰ মানে সিহঁতৰ কথাটো শুনি বেয়া লাগি গৈছিলে।
বেয়া লাগে আকৌ ন? আৰু কাৰেণ্টৰ বিলটো বহুতখিন আহিব ন, আজিকালিতো স্মাৰ্টমিটাৰ ৰিচাৰ্জ কৰা যায় তেনেকুৱা ন?
বহুত আহে বহুত আহে, আমাৰ এই যে এশ টকাৰ ওপৰলৈ যদি ফেন কেনেবাকে দুখন চলে
উম।
ফেন দুখন চলিলে তেতিয়া মানে সেই তিনদিন বা চাৰিদিন, চাৰি দিন নাযায়েই
অ', কিমান ভৰালে?
এশ টকা যদি ভৰাই এখন ফেন যদি চলে আৰু এখন অকমান লাহে অকমান যদি আধা চলি আমি অফ কৰি দিওঁ, তেতিয়াহলেও আমাৰ এদিনত পচিশ টকা, আঠাইশ টকা-ত্ৰিশ টকাৰ ভিতৰত যায়
অ উম
ইমান পইচা যাই মানে
আৰু ফেনত মানে কি জানে ফেনত কিন্তু বহুত হেৰি হয় উ বিলটো উঠে কিন্তু।
ফেনত বহুত বিল উঠে, সঁচা কথা কব গলে মই মানে ফ্ৰিজত নাযায়, ইনভাৰ্টাৰতো নাযায়
অ'।
কিষ্টিত বহুত যায় আৰু এই যে পানী, পানী গৰম কৰা সেইটোত যায়।
অ
সেইটোত বহুত যায় আৰু ছেকেণ্ড আৰু মানে বিশেষ এই টিউব লাইটটোত যায় দেই দীঘলীয়া যে টিউব লাইট ক যে
একো নাযায় বুলিহে ভাবো দেখোন সেইটো
না না সেই টিউবলাইটটো যে, মই মানে সেইটো নটিচ কৰিছো আমাৰ ঘৰত আছে যে
উম।
মই নটিচ কৰিছো সেই টিউব লাইটটোত যায় আৰু ফেনত হায়েজ যায়
উম ফেনত বহুত যায়
বেয়াই লাগা হৈছে।
সঁচাকৈ ন কাৰেণ্টৰ বিলে
মানুহ চলিবলৈ এতিয়া বৰ দিগদাৰ হৈছে মানে।
অ মাজতে বহুতে ইণ্ডাকচনত বহুত যায়তো ইণ্ডাকচন লোৱা কৰিছিলে মানুহে বহুতে, বহুত কাৰেণ্টৰ বিল যায়।
আমাৰ ঘৰত মানে এই মানুহবিলাকে এই যে স্মাৰ্টমিটাৰ বোৰ বহাই নহয়
উম।
এইবোৰ আমাৰ তাত বহাবলৈ গৈছিলে। মই মাক কলো মানে মা চোৱা, এনেই বোলে যদি নিজে সেইটোতো ফ্ৰী কে লগাই দিছে। যদি নিজে লগ লগাবলৈ হয়, তেতিয়ালে কানেকশ্যনটো লবলৈ হয় স্মাৰ্ট মিটাৰত তেনেহলে আঠ হাজাৰ মান যায়। দিনটো। তাৰ পিছত মই মাক কলো যে আঠ হাজাৰ টকা যায়, আঠ হাজাৰ যদি যায় পিছত আঠ হাজাৰ যাওক। কিন্তু যদি, কেনেবাকে স্মাৰ্ট মিটাৰ লগাই দিয়ে তেনেহলে, এই ইমান দিন যেতিয়ালৈকে মানে ব‌ বাধ্যতামূলক ‌ এটা দিন কৰিবই, এদিনত, তিয়াবাতো কৰিবই চাগে যে স্মাৰ্ট মিটাৰ লগাবই লাগিব চবেই।
অ'।
তেতিয়াতো বাধ্যতা কৰিলে সেইটো বেলেগ কথা। ইয়াত তেতিয়া, তেতিয়ালৈক এটলিষ্ট আঠ হাজাৰতকৈ বহুত যাব, বিছ, পঁচিছ হাজাৰ, ত্ৰিশ হাজাৰ যাবলৈও আছে মানুহৰ।
অ, হ- হ- হ হয়।
হলেও সেই স্ম যেতিয়া লগাবলৈ কয় যে ল লগাবলৈতো কম তেতিয়া লগাই লোৱাই ভাল। অ আঠ হাজাৰ টকাহে যাব, বা দহ জাৰ গল যেনিবা, কিন্তু আহে দেইলি দছ টকা, পোন্ধৰ টকা, বিছ টকা তেনেকে। এতিয়া আমাৰ বিল আহে ঘৰত, অ' মাত কিবা সত্তৰ টকা, আশী টকা বা এশ টকা। আমাৰ মানে আমাৰ জোনটো এতিয়া আমি বিল দিব লাগে, আমাৰ দুটা মিটাৰ থাকে মানে। এটাত আমাৰ বেছি তিয়াহে বাৰু, হলেও কৈছো বাৰু কিন্তু যেতিয়া মাৰ্ট মিটাৰ বনাই দিব বঢ়াই দিব, তেতিয়াতো আমাৰ বহুত ডাঙৰ কথা হব। আৰু আমাৰ ছেকেণ্ড কথা কি হল আমাৰ মটৰ আছে আমাৰ পানী মানে বৰিং কৰি থোৱা নাই। মটৰটো চুইছ যে আমি মানে আমাৰ সাতশ আঠশ এনেকে আহে, কিন্তু উম, ৰিচাৰ্জ কৰিবলগীয়া হলেতো আমাৰ শেষে-শেষেই আৰু।
শেষেই আৰু তেতিয়া ন', বহুত আহি যাব। অ'।
ঠিক আছে দিয়ক। মোক মাতিছে দেই পতককে বেয়া নাপাব
অ', ঠিক আছে, ঠিক আছে, অ', অ', অ', ঠিক আছে, ঠিক আছে, কম। অ', কম কম কম।